কি কৰিছ
ক'
উম ভাত খালি
মাৰ বাপেৰেৰ ভাল
ভালে
কি কৰিছে ইহঁতে ভাত খালে
খালে।
খালো। ক', কিবা?
কি কম,
ক', কিবা এই শুন না, '-
হা', -ক,
ফুৰিব যাও বল কোবাত?
কত যাৱ?
কবাত যাওঁ বল,
ক'ত যাও?
উম্ যাওঁ হেৰি লয় কি কয়', উম', ক'ত যাব পাৰি? অৰুণাচল যাও ব'ল।
তালৈ যালে বা কিমান পইচা লাগে এতিয়া, '
তই দিবি নহয় পইচা।
বাৰু কিমান লাগে, সেইটোতো ক?
পইচা নাজানো কিমান লাগিব।
কাবাক সুধিবিচোন!
চাব লাগিব। অই ', কাইলৈ ফুৰিব যাম ৰে কবাত। কবাত জামৰে,
ভাল জেগ,
উম',
নাইবা কোনবা ৰেষ্ট, ' ষ্টুৰেন্ত -চেষ্টুৰেণ্ট এখনত সোমাই, খাম।
ৰেষ্টুৰেন্ট আজিকালি নতুন-নতুন খুলিছে বাৰু ইয়াতে।
তাতে গৈ, খামগে খানা খাম।
অ',
তই', খোৱাবি তোৰ পইচা দি।
হ'ল আৰু।
কি হ'ব বাৰু?
খুৱাম, কিন্তু ৰেষ্টুৰেণ্ট কোনখনত যাওঁ এতিয়া ভাবি ল', না',।
দা', - ফৰ মামা।
ক'ত আছে এখন?
দৰং কলেজৰ ওচৰত।
আজিকালি বহুত নতুন নতুন হেৰিবিলাক খুলিছে ন তাতে?
উ তাত খুলিছে অ এগাল মান খুলিছে। তাতো ম ধ
এনে গৈছ নে আগতে?
মইতো গৈছো তোৰ কথা নাজানো মই কিন্তু সঁচায়ে গৈছোঁ।
মই আজিলৈকে গৈ পোৱা নাই
তই সেই হেৰিলৈকে গৈছ আৰু এইখন কি আছে কি আছিলে নামটো পেৰেডাইজ পেৰেডাইজ।
ক'ত গৈছিলি?
মই আগতে কাবাৰ কাবাৰ বাৰ্থডে পাৰ্টি খাবলৈ বহুতত গৈছো। গা ফুৰ মামাই জনা আছে জনা চবলে গৈছো।
অ' বাকী ক
কি কম?
ক কিবা এটা।
মইতো ক'ব লগীয়া একো নাই, কাইলৈ যে ছাগলী কেইটা কি পা কম তাকে ভাবিছো ৰে ম পেলা কাইলে পাতছাত নাই।
তই এই মাত্ৰ কি কলি?
কাট কাট। মোখ খনেই চব ভাল নাখায়।